হেল্ল' হেল্ল'। হেল্লৌ।
ক
হেল্ল'
হেল্ল'
শুনিছা।
হেল্ল' শুনিছোঁ এতিয়া কোৱা।
হেল্ল'।
হেল্ল' হেল্ল শুনিছা।
অ কি কৰিছা?
আছে এনেই তুমি?
অ শুনিছো তুমি শুনিছা নে নাই মইয়ো এনেই আছো ভাত খলা? ময়ো এনেই আছিলো অ নাই খোৱা নাই বনাইহে আছে ভাত।
অ গৰম কেনে পৰিছে।
বা কেনেকা গৰমত আবেলি টাইমত অকণ বৰষুণ দিছিলে এতিয়া আকৌ গৰমডাল দিছে তোমালোকৰ ফালে বল বৰষুণ দিয়া নাই নেকি।
আমাৰফালে বৰষুণ নাই দিয়া কিন্তু আজি মানে বতৰটো গৰম নহয় মানে একদম ডাৱৰে বতৰ নি চিনা কৰি আছে কিন্তু বৰষুণ নিদিয়ে মানে।
অ আমাৰ ৰাতিপুৱা টাইমত অলপ বৰষুণ দিলে তাৰপিছত আকৌ ৰ'দ দিলে আকৌ আবেলি বৰষুণ এতিয়া আকৌ গৰম।
ৰাতি ৰাতিলৈকে আকৌ দিব পাৰে মানে দেই আধা ৰাতি।
অ আমাৰ ফালে এইফালে বতৰতো ডাৱৰীয়া হৈছে বৰষুণ দিব চাগে।
উম উম, মাহত আছে মই এই আপাহতৰ ঘৰলৈ আহিলোঁ।
অ ভাত বনাইছা?
ভাত বনাই আছে।
উম বা কি কোৱা কতো ফুৰিব জাই নেকি?
অঁ ফুৰিব যোৱা নাই তেনেকৈ যি গৰম নহওক ক'ত ফুৰিব যাবা আৰু?
অ যাবই মন নাযায়, এই গৰমটোৰ কাৰণে কতো ওলাই যাবলৈ মন নাযায় ন?
উম নহয় আগতেও মানে ৰত দিয়াতো একো কথা নাই কিন্তু মানে হাত বেলা বহুত জ্বলে মানে ওলাই গ'লে এতিয়া মানে যিটো ৰ ৰ'দ পৰিছে নহয় গৰম পৰিছে?
অ এনেকুৱা গৰম মানে মই ভাবো অলপ ওল ওলাই যাওঁ বুলি নে তাৰপিছত আকৌ যি ডাল গৰম দিয়ে কাপোৰ কানি পিন্ধি ওলাই যাব মন নাযায় চোন?
সেইটোৱেইটো কাপোৰ পিন্ধিলে মানে একদম ক্ৰীমখিনি লগাওঁহে ঘামি বস ষ্টাৰ্ট হৈ যায় মানে কোন ফালৰ পৰানো কি গৰম লাগি যায় ঠিক নাই। অঁ।
বাকী কি পঢ়ি আছা নেকি?
অ মই পঢ়ি আছো, তুমি পঢ়ি আছানে?
অ ময়ো পঢ়ি আছো অ।
তুমি এতিয়া কি পঢ়ি আছা?
কোৱা, মই ছেকেণ্ড ইয়াৰ তুমি?
মই এবাৰ ছিক্স ছেমৰ ফাইনেল দিলোঁ বি এ ছিক্স ছেম।
অ কমপ্লিট হ'ব আৰু ন?
কমপ্লিট হ'ব আৰু। মানে আৰু আ ওৱান ইয়েৰ আছে যে আমাৰ এফৰ জি পি ওৱান ইয়েৰ কৰিলে মানে। ফটিয়াৰ কৰিলে। আমি অৱ থ্ৰিয়ে কৰিছিলে এতিয়া আৰু ওৱান ইয়েৰটো আছে আৰু এতিয়াতো ৰিজাল্টো দেই ন চিক ছেমৰ ৱান মানে এতিয়া ধৰা বেলেগ আগৰ আগৰ টাইপৰ হোৱা হ'লে উম দিলে কালি দিলে। এতিয়া আগৰ টাইপ হৈ যোৱা হ'লেতো এতিয়া আমাৰ কমপ্লিটেই হৈ গ'ল হয়।
অ। হেল্ল'?
হেল্ল', শুনি আছোঁ শুনি আছোঁ।
এই নেটৱৰ্কতো বহুত প্ৰব্লেম দিয়ে। বতৰতো হেৰী শুনিছো এই নেটৱৰ্কক
মোৰ মা মাতটো শুনি নাইপোৱা নেকি! হেল্ল' হেল্লো'?
এতিয়া শুনিছো।
হেল্ল', অ অ, উম তুমি বাকী কিবা কৰি আছনে? হেল্ল'?
নাই নাই মই পঢ়িহে আছোঁ।
অ অ এনেই তোমাৰ বিজনেচত মন আছ
তুমি কিবা কৰি আছা?
মই একো এনেকে একো কৰা নাই মানে এই হেৰি এমব্ৰইডাৰী শিকিছোঁ।
অ বিজনেচটো কৰিব মানে নিজৰ বিজনেচ এটা থাকিলে ভাল ন?
ভাল অ তুমি চাকৰিৰ কাৰণে কিমান যদি চাকৰিটো কেতিয়াবা লাগত থাকিবও পাৰে নাথাকিবও পাৰে। কিন্তু বিজনেছটো মানে যোনে হ'লেও কৰিব পাৰে হয় ন নহয় কোৱা? এতিয়া চাকৰি এটা লিমিট টা আছে ইমান এটা প'ষ্ট ল'লে ইমানটা মানুহে পায়।
পাই মই ভাবিছো ধৰা, যদি মই ভৱিষ্যতে যদি চাকৰি এটা যদি পাওঁ নাপালেতো নাই যদি পাওঁ ধৰণৰ এনেকে চাইড বিগনেজ এটা কৰি থাকিম আৰু।
অ সেনেকে কৰি থাকিব আৰু ছোৱালী মানুহে চোৱা আজিকালি মানে কৰি থাকাইটো ভাল হয়নে নহয় কোৱা?
অ আৰু ছোৱালী মানুহৰ ব কৈছ ন কেক শিকা লিলাইৰ পৰা বুলি বহুত ধৰণৰ কিবা কিবি কৰিব পাৰিম।
অ ক্ৰছে আকৌ সেইটো বুকেট বনাই আজিকালি ছোৱালী বহুত চেল হয় আমাৰ ল ঘৰৰে কেবা জনীও বনাইছে।
অ, এই সেইবো সেইবোৰতোতো বহুত লাভ আছে ভালকে বনাব কলি
অ, কেক-চেকো
কৰিম বুলি ক'লে চবে কৰিব পাৰি ছোৱালী মানুহে
অ',
ঠিকে আছে কৰি থাকা নিজৰ -নিজৰ খৰচটো উলায়ো।
অ, আৰু চোৱা আমি ছোৱালী মানুহ হৈছে ৰাতি ওলাই যাব নোৱাৰে বাহিৰত কাম কৰিবলৈ হয়নে নহয়?
অ, একেবাৰে ছোৱালী মানুহ গ'লে কিবা সেয়া অ, আৰু আজিকালি যদি ছ'চিয়েল মিডিয়াত সোমাইছাঁ যদি তুমি বেয়া কাপোৰো পিন্ধি যোৱা আকৌ কিবা এটা তেতিয়া ওলাব যে এ ছোৱালজনীয়ে এনে
তোমাৰ ওপৰতহে ব্লেম কৰে ছোৱালীজনীয়ে তেনেকুৱা কৰিছে অ', অ', কিন্তু তাহাতৰ ওপৰত নিজৰ ওপৰত কণ্ট্ৰল নাই কিন্তু মানুহবিলাকৰ নিজৰ ওপৰত কণ্ট্ৰল নাই উম, কিবা এটা কোনোবাল এতিয়া এতিয়া ছোৱালীএজনীয়ে এজন ল'ৰাটাক মাৰিলে ছোৱালীজনীৰ নাম চবে মনত
অ',